হেল্ল'
হেল্ল'
হেল্ল'
কি কৰি আছে?
নাই ভাত খাই লৈ অলপ জীয়াই আছো।
অ কি খাল কি বনালে দুপৰীয়া?
আজি মই বহুত তকাৰি বনালো। মাটিমাহৰ খাৰ বনালো, মাটিমাহ মাটি দাইল।
অ, খাওঁ। মই খাৰ বনালে বেছি ভাল পাওঁ।
অ, মাটি দাইল খাৰ বনালো, তাত পিছত কঁঠালৰ গুটি যে
অ
আমাৰ অসমীয়া মানুহে, ভৰ্তা বুলি কয় আৰু
অ-অ-অ।
কঁঠাল গুটিৰ ভৰ্তা বনালো। দাইল বনালো।
উম।
দাইল বনালো আৰু শুকান মাছৰ চাটনি বনালো। চাৰিখন, পাঁচখন পকাই হ'লে ভাল লাগে।
হয়।
তুমি ভাত কি দি খালা?
মই মানে, খালোঁ এইয়া মাংস দি। মানে আমাৰ যে, কলেজত হেৰি আছিলে উম, মানে প্ৰতিষ্ঠা দিবস আছিলে, তাত মানে বেচ ডিপাৰ্ট কিমান কম্পিটিচনো হৈছিলে, পিছত চবৰে ড্ৰেছ বিলাক বেলেগ-বেলেগ আছিলে, সেইয়া ড্ৰেছ পিন্ধি গৈছিলোঁ। তাৰপিছত ডিপাৰ্টমেণ্ট বিলাকে তাৰ নিজৰ, উম হেৰি দেখাইছে আৰু ড্ৰেছ বেলেগ-বেলেগ পিন্ধি গৈছে। তাৰপিছত যোনটো হয় আৰু যোনে বেছি ভাল এচিভমেন্ট কৰিব পাৰে আৰু যু যাৰ-যাৰ এচিভমেণ্ট বেছি আছে, আৰু মানে ৰেপুটেশ্যন যাৰ ভাল সিহঁতে মানে ফাৰ্ষ্ট হ'ব, ফাৰ্ষ্ট হ'লে কিবা এটা হেৰি হ'ব, আৰু তেনেকুৱা।
তোমাৰ প্ৰচেছটো কেনেকুৱা?
আমাৰ-আমাৰ ভালে হৈছে।
অ।
আমাৰ ডিপাৰ্টমেণ্টৰ ভাল হয় চবতে, আমাৰ জুলজী ডিপাৰ্টমেণ্টত প্ৰতিবাৰ ফাৰ্ষ্ট আহে, এবাৰ বা কি হয়? এবাৰ আমাৰ বহুত ভাল হৈছে, এনেকে জা ভাল হৈছে আৰু
ঠিকে আছে দিয়া, আগলৈ আগুৱাই যোৱা। তোমাৰ ফ্ৰেণ্ড বিলাকো গৈছে নে?
অহ, গৈছে চব গৈছে।
অ'হ।
মানে যোৱাটো কম্পালচৰি হয়। অ যাবই লাগিব, নহ'লে ডিপাৰ্টমেণ্টটো কম, ষ্টুডেণ্ট কম হ'লে মানে হেৰি হ'ব ন সেইটো কাৰণে, চব যাব লাগে আৰু পিছত তাৰ পৰা মানে টি চাৰ্ট বনাই দিছে, মানে ড্ৰেছটো হেৰি কৰিব দিছিলে যে টি চাৰ্ট বনাই দিছে, তাত মানে ডিপাৰ্টমেন্ট অফ জলজি এনেকে লিখা হৈ আছে। আৰু মানে বেলেগ-বেলেগ ডিপাৰ্টমেণ্টত সেনেকে বেলেগ-বেলেগকে টি চাৰ্টটো দিছে। আৰু আমাৰ এজনী সেই খিনিয়ে হেৰি কৰা নাই, সিহঁতক চাদৰ-মেখেলা, বগা চাদৰ-মেখেলা পিন্ধিব দিছে। চবৰে ড্ৰেছ বেলেগ-বেলেগ
অহ
মানে নিজৰ-নিজৰ ডিপাৰ্টমেণ্টক, ৰিপ্ৰেজেণ্ট কৰিছে আৰু ভালকে।
অ
উম
তোমালোকৰ তাত আজি বৰষুণ পৰিছিল নে?
নাই-নাই বৰষুণ আজি পৰা নাই মানে আমাৰ গাঁৱত পৰিছিলে কিন্তু মই কলেজত আছিলো যে পৰা নাই বোলে মই ঘৰত অহা পিছত গম পাইছো যে বৰষুণ পৰিছে বুলি।
আমাৰ পিনে খুব বৰষুণ পৰিছে।
আহ-আহ কিমান কেইটামান বজাৰ পৰা?
দহটামান বজাৰ পৰা
আহ অ আহ বহুত সময় পৰিছিল নহয় বা
বৰষুণ পৰিয়ে আছে।
অ আমাৰ তাত অলপো নাই বাৰু অকন মানে ইমান হেৰি হৈছে
বতাহো মাৰি আছে।
আহ আমাৰ ইয়াত নাই তেনেকে
উম ঘৰৰ সকলোৱে ভাল নে?
উম ভালে।
উম পিছে তোমাৰ পঢ়া-শুনা কেনে চলিছে?
পঢ়া-শুনা ভালেই চলিছে মানে এতিয়া চামাৰ ভিকেচন হয় যে। এতিয়া বন্ধ হব আৰু। বন্ধ হৈ আছে আজি এতিয়া প্ৰতিষ্ঠা দিৱসৰ কাৰণে যাব লগা হ'ল তাৰপিছত আজিৰপা মানে বন্ধই হ'ব।
কৰ'বালৈ যাবানে?
নাই নাযাওঁ ঘৰৰ মানুহে যাব নিদিয়ে।
অ গৰমটো বেছি যে বতৰ
ঠাণ্ডা যে উম হয়।
বেমাৰ-আজাৰ বেছি হ'ব পাৰে।
উম!
তোমাৰ মাৰ ভাল নে?
উম ভালে। আপোনালোকে কতো নাযায়?
যাব লাগিব শ্বিলঙলৈ যাম বুলি ভাবি আছো। বতৰটো বেয়া কেইদিনমান যাওক অলপমান গৰমত যাব ভাল। হ'লেও মানে এইকেইদিন বৰষুন পতককে আহে আৰু এঠাইলৈ যোৱাৰ পিছত ভাল নালাগে।
দে
হে আজি এক তাৰিখ দহদিনমানৰ পিছত যাম চাগে
আহ হয় নেকি?
উম!
বাকী আহ এনে আবেলি ওলাই নাযায়?
আবেলি যাওঁ কেতিয়াবা-কেতিয়াবা যাওঁ সদায় নাযাওঁ।
অ
হলে অলপ ফুৰিবলৈ যাওঁ ৰিজাৰ্ভ অলে
অঁ
এনে মুকলি ঠাই লৈ যাওঁ বতাহ খাবলে।
উম
বৰষুণ নাহিলে দিনটো ভাল হলে ওলাই যাওঁ।
অ-অ
সদায় যাবলৈ দিগ দাৰ হয়। বৰষষুণ পৰিছে এতিয়া বাৰু বৰষুণ নাই।
আহ অ। এই আজিকালি মানে বতৰটো একদম বহুত পিথিতকে মানে চেঞ্জ হৈ থাকে যে।
উম বৰষুণ ধৰিলে আহেই।
অ।
ৰ'দ দিলে দিয়ে বৰষুণ পতকে আহিয়ে যায়। আকৌ নাইকিয়া হৈ যায়। তেনেকুৱা তাৰ মানে। এতিয়া এইটো অসমীয়া মাহত জেঠ আহাৰ মাহ বুলি কয় নহয়।
অ।
এইটো মাহত ধাৰাসাৰা বৰষুণ হয়। পথাৰত খেতিয়কে খেতি কৰে। শালি ধানৰ
শালি ধানৰ খেতিও কৰে, পানীও হব চাগে এতিয়া, এনেকুৱা দিনতে হয় নহয় পানী। পানী হয়, মাছ
মাছ মাৰিব যায় মাছমৰীয়া সকলে। মাছৰ দাম কম হয়।
উম- উম। আপোনাৰ তাত কিবা এটা শব্দ হৈ আছে।
একো শব্দ নোহোৱা নাই এতিয়ালে
অ।
এবাৰ মাতো দুবাৰ- দুবাৰ আহিছিলে এতিয়া নাই।
অঁ অঁ।
দুবাৰ- দুবাৰ অহা যেন পাইছিলো মাত
কিবা ফেন চলি আছে হ'বলা সেইটো মাত আহি
অ গৰমত ফেনৰ তলতে আছো বাৰু।
অ।
ফেনৰ মাত কোনোবাই কিবা গছ কাটি আছে নেকি কাষৰ ঘৰত।
অ অ আ হয় নেকি।
অ সেইটো কাৰণে মাতো আহি আছে। অ ভালে দিয়া মোৰ ডাঙৰ ছোৱালীজনীহে গাটো বেয়া।
অ অ এই এইকেইদিন জ্বৰ আহিছে। বহুত মানুহৰে হৈছে।
অলপ ভাল পাইছে আৰু। আমাৰ ডাঙৰ ভন্টিজনী আহিছে গুৱাহাটী পৰা তাই
হয় নেকি
আহ এতিয়া আমাৰ ছোৱালীজনীক লৈ যাব তাই আনন্দত সীমা নাইকীয়া হৈ আছে
অ অ ভালে ভাল অ সি ছোৱালীজনীক চাগে বন্ধ হৈ পোৱা ন এতিয়া চামাৰ ভেকচন
অ বন্ধ দিছে স্কুলত আজিৰ পৰা
অ ভালে যাব কাৰণে ভাল হ'ব আৰু
ফুৰিবলৈ যায়
উম উম হয় যাব
উম গৰমৰ বন্ধত ফুৰিব যায় খুব ভাল পায়
অঁ অঁ
ফুৰিব পালে আৰু একো নালাগে আৰু।
আহ
ফুৰিব যাব লাগে আও, মবাইলটো চাব লাগে গুৱাহাটী ছয় মাইলত।
অঁ, অঁ ভালে ভালে।
ছয় মাইল নে, চৈধ্য মাইল আছিল মই পাহৰিছোঁ বাৰু। তাতে থাকিব চাগে। অঁ বহুত বছৰ হ'ল সিহঁতে থাকা তাত্‌ দিলে আজি কি বনাম? মাছ আনিব দিম।
অঁ, অঁ
বিলাহী, মাছে বনাম তাৰ পিছ্‌ত-চিকেন আনিব দিম।
ওঁ
চিকেন বনাম কলৰ ডিল আনিব দিছো, কলৰ ডিল বনাম।
অঁ, অঁ বহুত
অঁ, তোমালোকে হেৰি কলৰ ডিল খোৱা নে, নোখোৱা?
নাই, মই কলৰ ডিলটো ইমান ভাল নাপাওঁ।
কলৰ ডিল খাব লাগে।
বহুত মানুহে ভাল পায় কিন্তু মই তেনেকে ভাল নাপাওঁ, মানে।
কেলচিয়াম থাকে, ভিটামিন থাকে।
অঁ, অঁ
খাব লাগে, সেউজীয়া শাক -পাচলি, ভিটামিন বেছি থাকে। আজি-কালি সাৰ মাৰে বেছি। গতিকে, সেউজীয়া শাক -পাচলি অলপ খাব লাগে। তুমি শাক খোৱা নে, নোখোৱা?
বাকি, সৰু ছোৱালিজনী ই শুইয়ে
সৰুজনী অলপ টোপনি গৈছে। খেলিলে
তাত চাগে বহুত।
খেলিলে, খেলি টোপনি গৈছে অলপ, খুব উৎপতীয়া। পানী লাৰিব মন গৈ আছিলে। কাৰেণ্টো নাছিলে কাৰণে লাৰা নাই। কাৰেণ্টো বহুত সময় কাটিলে। তুমি আমাৰ ফালে আহিবা সময় পালে।
উম, উম যাম যাম।
অঁ, আহিবা।
কেতিয়া আহিব?
এপাক ফুই যাবা।
অঁ, যাম।
আমাৰ গাওঁখনো চাই যাবা কেনেকুৱা। অঁ, ঠিক আছে দিয়া, হ'ব দিয়া বাৰু।
অঁ, অঁ।
অঁ, হ'ব দিয়া। অওবা
লাগে।